হেল্ল'।
অ', দাদা নমস্কাৰ ঘৰতে আছেনে।
আহ ঘৰতে আছো বাকী আপুনি ক'ত আছে।
ঘৰতে বৰ্তমান মই মানে কথা এটাৰ কাৰণে ফোন কৰিছিলো। আপুনি যে মোক যে ৱায়ৰিঙৰ কথাটো কৈছিলে যে এ গোটেই ঘৰটো
অ', তোমাৰ মানে আগৰ কামটো কৰা হ'ল ন।
উম আগৰ কামটো কৰা হ'ল সেইটো কাৰণে এইটো কাম কৰিছো
উম, মোৰ তুমি কেতিয়াবা পাৰিবা এতিয়া তুমি আজি খ মানে আজি ফ্ৰী আছা আৰু আজিৰ পৰা।
আজি এ পৰা মানে মই আজি এইটো কাম কমপ্লিট কৰি দিলোঁ মই ধ কাইলৈ দিনটো মই ৰেষ্ট ত আকৌ পৰহি পাই মই কামত যাম আৰু। তাকে মানে আৰু মোৰ দুটা কাম আছে এতিয়া এ কি তুমি কৰাব নে এইকেইদিনত কৰিব পাৰিবা নাই।
মই অ', পাৰিম। তুমি মই বস্তু চস্তু চব যোগাৰ কৰি আনি থৈছো তুমি এতিয়া যেতিয়াৰ পৰা আহা।
অ',।
তুমি কেতিয়াবা ফ্ৰী আছা কাইলৈ পাই কৰিবা নেকি।
বুলি ভাবিছো মই তোমাৰ পৰহি পৰা কৰিম বুলি ভাবিছোঁ।
আহ কাইলৈ চাই যাবা আহি।
অ', অ', ঠিকে আছে আপোনাৰতো বিল্ডিং ঘৰ আছিলে ন আৰ চি, চি
অ', অ'',।
অ', আৰ চি, চি হলে আপোনাৰ বাৰু ঠিকেই আছে। মই মানে এনেকুৱা মই এতিয়া যোনটো কৰিলো আছাম টাইপে আছিলে। আপোনাৰ লগতো চাদঢালাই যেতিয়া মানে ফল চিলিং এইবোৰৰ হেৰি নাই ডাইৰেক্ট ৱালতে কেচিং কেপিং বহাই পেলাই কৰিব আৰু।
আহ, অ',।
অ, ' তেতিয়াহলে কথা নাই বাৰু। ঠিক আছে মই কাইলৈ গৈ পেলাই মই চাম। তোমালোকৰ ঘৰত কি কি লাগিব তোমালোকৰ গোটেই ঘৰটোত এইটো কৰাব এটাও ৰুম বাত নিদিয়া।
অ', গোটেই ঘৰটোৱে কৈ দিবা আৰু তুমি কেনেকে লবা মানে পইণ্ট চি তবা নাই নে গোটেই খিনি হোৱা পিছত
মানে অ', পইন্ট নি ঠিকা সেইটো তোমাৰ তুম মানে পইণ্ট ছিষ্টেমত কৰিলে কি হ'ব তোমাৰ দুদিন দেৰিও হ'ব পাৰে সেইটো মানে কি হয় মানে আমি ধৰ যেতিয়া মন যায় তেতিয়া কৰি পেলাই উলিয়াব লাগিব তোমালোকে মানে হাজিৰা টাইপ মানে পইণ্টৰ যিমানতটো পইন্ট লগাম সিমানতটো পইণ্টতে তোমালোকে পইচাটো দিব লাগিব কিন্তু যদি তোমালোকে ঠিকা দিয়া তেতিয়াহ'লে তোমাৰ লগত যদি জল্দি হৈ আছে তেতিয়াহ'লে তোমাৰ মানে জল্দি কামটো পাই যাবা।
অ', মই তেনে পইন্ট চিষ্টেমে ল'ব দিয়া।
পইণ্ট চিষ্টেম ল'ম ন এতিয়া মানে ইমাৰ্জেঞ্চিটো হোৱা নাই।
নাই, নাই তোমাৰ উলওালেই হ'ল যে তেনেকে কৰা দিনটো দিনটো
অ', হ'ব বাৰু আৰু লগতো পোৱালিও নিব লাগিব ন।
অ', আনিবা দুটামান ইমান লাহে লাহে হলেও নুহব মানে অলপ সোনকালেই লাগিছিলে মো উম।
অ', হ'ব বাৰু পইণ্ট চিষ্টেমত তেতিয়াহ'লে ঠিক আছে বাৰু কৰি দিম। অ', অ', হ'ব বাৰু গম পাইছো ম অ', ভাড়া ঘৰ ন? কি ভাড়া ঘৰ মানে তোমাৰ এনেকুৱা ফেমিলি, নে হোমষ্টে টাইপ?
মানে এনেকা ফেমিলি টাইপ তোমাৰ, এমাহ এমাহ থাকিব পৰাকে আৰু।
অ', অ', আ
যোনে যিমান দিন থাকে এবছৰ, এমাহ।
অ', অ', ঠিকে আছে।
এ একদিন, একদিন টাইপ নহয় আৰু ভাড়াঘৰ, এনেকুৱা ভাড়াঘৰ নহয়।
আৰু এ চি, ফ্ৰিজ থাকিবতো?
এয়াপইণ্ট চব দেখাই দিম বাউ। তোমাক কৈছোয়েই দেখোন এদিনাখন, বস্তু তুমিয়ে হিচাপ দিছিলা।
অ', হেইটো হয় বাৰু, ঠিক আছে মই তোমাক কৰি দিম বাৰু মই কাইলে যাম, গৈ পেলাই কিমান খিনি কি লাগে, মই সেইদিখন দুটা ৰুমে চাইছিলোঁ, মই এতিয়া গোটেইখি নি চাই পেলাই তোমাক কিমান খিনি, কি লাগে কম, সেইমতে
আছে তোমাৰ ছয়, ছটা পাৰ্ট আছে।
ছটা পাৰ্ট এত আছে ন, হ'ব বাৰু তেতিয়াহ'লে ছট তা পাতত তোমাৰ, মানে ৰুমটো ডাঙৰে হ'ব ন?
ডাঙৰে মানে এনেই, তুমি সেইকেইটা চাইছিলা যে, দু তা, এ হি-হি-হি সিমানেই আউ
অ', আচ্ছা ঠিকে আছে তেনেহলে তোমাৰ উম, ছটা আ পাৰ্টত তোমাৰ, হ'ব মই তোমাক পুৰা ফিস্কটো কৈ দিম কেতিয়া মানে পা-পাৰো মানে মই পৰহিলে কৈছো হয়, কিন্তু পৰহিলে মানে মই অ কলেও কৰিব লগা হ'ব পাৰে, মানে লগত আৰু যোন দুটা কৰে মোৰ লগত সিহঁতে ফ্ৰী আ আছে নে নাই মই কথাটো ভালকে পাতিম, তুমিও বস্তুবোৰ কমপ্লিট চাই লোৱা কেতিয়া পোৱা, কেতিয়া নাই।
অ', তুমি হিকেইটাক কৈ পেলাই ধুনীয়াকে যোনদিখন আহা মোক খবৰ দিবা।
অ', অ', মই বাৰু তোমাক জনাই দিম মই কেতিয়া যাওঁ, কি কথা। আৰু তোমাৰ গোটেইখিনি মানে এনেকে এটা, দুটা কৰিলেও নহব না, গোটেইখিনি এবাৰতে ধৰ আনিলে ভাল হয় আৰু আমি ধুই নীয়াকে কৰি থাকিব পাৰিম, পিছলে তোমাৰ টেনচন নাথাকে আৰু।
কি লাগিব তুমি যোগাৰটোৰ চব লিষ্ট এনেক বনাই দি দিবা মো উক, আনি থ'ম চব দোকানৰ পৰা।
অ', অ', মই যোগাৰটো বাৰু তোমাক দি দিম বাৰু কি কি লাগে। আ, সেইটো কাৰণে মই কৈছো মই কাইলৈ গৈ পেলাই চাই লওঁ তোমাৰ কি কি বস্তু লাগে, সেইমতে মই তোমাক কৈ দিম যে অ' ইমান খিনি বস্তু লাগে তুমি সেইটো আনি দিবা, তাৰ পিছত আমি মানে মই পোৱালি লৈ গৈ পেলাই কৰিম আৰু উলিয়াই দিম কামটো ভালকে।
অ', হ'ব।
তোমাৰতটো এই ডিজাইনলি মানে ইণ্টেৰিয়ৰ তেনেকুৱা ভিতৰৰ মানে, দেখিছা চাগে ৰঙা, নী এনেকুৱা লাইট লগাই, হেয়াতো নলগোৱা চাগে, অকল তোমাৰ বাল্ব থাকিব তেনেকুৱাহে
অ', হেয়া নাগাও, হেয়া নলগা হা হেয়া তোমাৰ পাছত নিজে থাকিলে আৰু সেইবিলাক লগাম, এতিয়া তোমাৰ ভাড়াঘৰ ন টেম্পয়ায়ি কাণে, লাইট ফেন এনেকা হ'লেই হ'ল আৰু নমেল।
অ', অ', আত
ইমান ষ্টাইলো নালাগে আউ।
অ', অ', হয় বাৰু।
মানে বহুত খৰচ হৈ গল মো, তাছে এতিয়াও ধুনীয়াকে উলিয়াই আউ ভাড়া খিনি দি দিলে মো তাপাও কিবা এটা আহি থাকিব ন, সেইকাৰণে।
অ - অ হয়।
সেইকাৰণে জল্দি উলিয়াব লাগে। ৰং চঙো লগাই আছো বাৰু ৰঙৰ মিসি তাৰপিছত তোমাৰ হেৰি টাইলছো লগাই আছো।
অ',
বাকী ৱেৰিংটো তুমি গৈ দিবা আৰু মই
হা
মানুহক সোমাই দিব পাৰিম অ,
অ, হ'ব এইটো কি বুলি ক মই ধুনীয়াকে বাৰু ক এইটো কি বুলি কয় কৰি দিম।
আহ,
একো হেৰি নাই। তুমি এটা কাম কৰিবা অ শুনানা মানে তোমাৰ লগৰ কোনোবাই এনে যে ৱেৰিং কৰা আছে নেকি পোৱালি মোক মানে দৰকাৰ আছিলে।
মোৰ তেনেকুৱা নাই মই তোমাকে আকৌ বিচাৰিছো। আৰু এজন মানুহে এনেকে সিনাখন সুধিছিলো বাৰু ত নয়ম বুলিলিয়ে কলে। বহুত কাম আছে মানে বহুত ৰাখি থৈ দিছে।
অ - অ হয় নেকি ন।
তে সেই মানুহজনক এবাৰ সুধি চাব পৰা গ'ল হয়। নামটো এই তোমাৰ যতীন নেকি যতীন বোলা এনেকা।
অ - অ, আচ্ছা - আচ্ছা। সেইটো কাৰণেতো হ'ব বাৰু মই বাৰু কথা পাতিম। তাৰপিছত চাও মানে মোৰ এতিয়া য'ত ত'ত থাকে আছে ন আৰু মোৰ মানে দোকান দান খনো আছে তাৰপিছত এখন তোমাৰ ঘৰৰ চাইডতে আছে আৰু এখন তোমাৰ টাউনত আছিলে। এতিয়া মানে মই দুই ইলেক ৰ দোকান সেইটো কাৰণে এতিয়া ধৰ এখনত মই থাকো আৰু এখনত ধৰ পাপা থাকে। এতিয়া পাপা আৰু কেতিয়াবা কাম থাকে এখনত ধৰ ময়ও ধৰ থাকো ন মোৰো কাম থাকে মই গুচি যাব লগা হয়। সেইটো কাৰণে তেনেকুৱা থকা পোৱালি হোৱা হয় মানে ভাল আছিলে আৰু।
অ, এনেকুৱা মোৰ ওচৰত আছে জোতা দানা শুনা।
অ, অলপ মানে ধৰ অ জানা শুনা অলপ হ'লেই
এ ভকত - ভকত - ভকত থ সেনেকাত থাকে ভকত যে চিনি পাবা চাগে।
অ - অ - অ - অ - অ গম পাইছো লৰাটো বগাকে যে।
অ - অ চুলি খিনিকে কুৰাকে যে। সি অলপ তাৰ লাইটৰ নলেজ আছে অ,
অ - অ হ'ব বাৰু ঠিক আছে মই
তাক মই তোমাক কৈ - কৈ পেলাই তোমাৰ ওচৰলৈ পঠিয়াই দিম দিয়া এ দিন।
অ - অ এদিন তুমি মোক পঠিয়াই দিবা।
অ, তাক থৈ পেলাই গুচি যাব পাৰিবা তুমি যেতিয়া তেতিয়া সি তোমাৰ পঢ়ি আছে বাৰু। আ - আই টি আই কৰি আছে বোলে। টিচিয়ী। সেইকাৰণে তোমাৰ সৌ খোৱা উইনিংহিও কৰে। অ, সেইকাৰণে তোমাক কলোহিৰ জানে বুলি মানে এইবিলাক। বস্তু অলপ নলেজ আছে বুলি তাৰ।
অ - অ ঠিকে আছে তেতিয়াহ'লে তোমাৰ ভালেই হব দুই এতিয়া ধৰক কেতিয়াবা তাকো এনেকুৱা কামত লৈ যাব।
অ, পাৰিবা মানে আৰু সি ফ্ৰে আছে বোলা এতিয়া।
এতিয়া ফ্ৰিয়ে আৰু চাগে ন ল'ৰাটো?
উম, তাত নম্বৰ নাই বাৰু মোতকে সৰু যে তোমাৰ লগ লগ পাওঁ লগ হৈ মই ফেন চেন লগাব থাকিলে তাকে কওঁ লগাই দিয়ে বাৰু
অ', অ'। তুমি মোক অ', ফিক্সটো এনেকে কথা পাতি পেলাই কবাচোন যে সি পাৰিবনে। নোৱাৰে মুৰ মানে ইমাৰ্জেঞ্চি লাগিছিলেই মুৰ মানে এতিয়া মোৰ তোমাৰ এনেকুৱা বিচনেছ লগি থকা হয় ন' তাৰপিছত এতিয়া মুৰ মানে তোমাৰ এয়া ৰু উপৰি লগতে এ ভাজি টকাৰো দোকান এখন আছে।
অ', মই তোমাৰ উম। পালে জনাই দিম দিয়া তাক কৈ কমেই একদম।
অ', অ', ঠিকে আছে আৰু এতিয়া শুনানা। মই মানে এটা কথা এটা কম বুলি ভাবি আছিলো এই মানে মই বিজনেছ এটা ষ্টাৰ্ট কৰিম বুলি ভাবিছিলো হা।
কি কি বিজনেচ, কি কৰিবা?
ফাৰ্ম এটা খুলিম বুলি ভাবিছে
অ'।
অ', তাত তোমাৰ মানে পইচাটো অকণ ইনভেষ্ট কৰিবই লাগিব ন'? এতিয়া কয়লাৰ ব্ৰইলাৰ তাৰ পিছত লোকেল এনেকুৱা মানে কেইটামান প্ৰজাতি ৰাখিম বুলি ভাবিছিলো।
অ', লাগিব তোমাক কিন্ত ঘৰ চৰ তাৰপিছত আৰু উম, পোৱালী বিলাক কিনোতে দানা চানা বহুত খৰচ প ফাৰ্ষ্টতে।
অ', সেইটোৱে তাৰপিছত মানে সেইটো কাৰণে ধৰ অ মানে এতিয়া ধৰ পইচাটো খৰচ হ'ব ন' কিবা এনেকে সহায় কৰিব পাৰিবা নহয় ন'?
অ'।
তে কৰিবা আৰু ন' সহায়?
সহায় কৰিম দিয়া তুমি কিমান কি কি কেনেকে সহায় লাগে ক'বা।
অ', অ', মানে তুমিটো মানে মোৰ এতিয়া কি অকলে খোলাতকৈ তোমাৰ টিম মেট হিচাপেও খুলিব মনটো আছিলে। এ তুমি যদি এনেই আছা তেতিয়াহ'লে খুলিবা নেকি?
মই তোমাৰ এনে নাই মই তোমাৰো তোমাৰ জব এটা কৰি আছোঁ।
অ', জব এটা কৰি আছা ন'।
ফ্ৰী নাই কিন্তু সৰু পোৱালি এটা এনেকে ৰাখি ল'ব পাৰিবা তুমি? দানা চানা এনেকাে চাফা চিকুণ কৰা পৰা বুলি
অ', তোমাৰ সৰু পোৱালি এটা মানে মই এনেকে চাই কৰি থৈছিলো তোমাৰ এইটো কি বুলি কয় এই যে উঠাই মই চ তাত আছিলে এটা ল'ৰা
এ এইবিলাক উ এইবিলাক ডাইলগ নক'বা নেকি?
অ', অ'।
সুনাসুন কাটি দিছে।
অ', অ' আচ্ছা ন' গম পাইছো এ আজিকালি মানে এনেকে জকুৱোৱা নামবোৰত
অ', তোমাৰ হেৰি পোৱালিটো ক'ত কৈ চাবা।
মই তাক বাৰু কৈ থা তাৰ এতিয়া মই ৰিয়েল নামটো নাজানো বাৰু মই গ'লে তাত কৈ দিব ত তাক কৈছিলো তাতে সি মানে অকমান ডাঙৰে আৰু ইমানো সৰু নহয় নাই দিনত পঢ়ি আছে তাকে তাক যদি ধৰ সি ইস্কুল গ'ল তাৰপিছত ধৰ একেলগতে হেৰি কৰিলোঁ সি ধৰক কিমান আৰু দহ পোন্ধৰ মিনিটটা আহি পেলাই চাই পেলাই আকৌ ধৰক গুচি গ'লাক আকৌ ধৰ আহিলে তেনেকুৱা আৰু ইমানো ঘৰ দূৰ নহয়তো অ', তাৰপ তাৰিছত মোৰ ঘৰতো ধৰ গাড়ী গুৰা আছে তাৰ ধৰ চাইকেল এখনো এনেই আছে সি ধৰ যাবও পাৰিব একেবাৰ মেইন ৰাস্তা হেৰি কথাই নাই গাঁৱলীয়া জেগা যেতিয়া
উম
সেইটোয়ে তাৰপিছত এতিয়াহলে আমি একেলগতে এইটো বাৰু কথাখিনি পাতিম লগ কৰিম এদিন
আঁ
অ' আৰু তোমাৰ এইটো কি বুলি কয় ৱাৰিংটো কিমান কি হয় মই বাৰু কাই গৈ পেলাই
উম আৰু আহিবা আহিবা আৰু কি কি লাগে তুমি লিষ্টখন বনাই দিবা
অ', অ', ঠিকে আছে বাৰু মই তোমাক জনাম এতিয়া মানে মোৰ এইপিনে যাবলৈ দিয়া আছিলে
মানে হ'ব আৰু দিয়া মই তোমাৰ এই মানে ভাত খাামগৈ
অ' তাকেতো মোৰো মানে এপিনে যাবলগীয়া আছিলে হ'ব দিয়া পিছত
উম হ'ব দিয়া
ঠিক আছে দিয়া অ'